শুনা পাইচা?
অ পাইছো? আহ আজি আমি কথা পাতো অহ। তোমাৰ এজুকেচনৰ বিষয়ে যেনেকে আজিকালি। অ যেনেকুৱা চিষ্টেমটো চলি আছে সেইটো। কেনেকুৱা চলি আছে তুমি অলপমান কোৱাচোন।
মানে এজুকেচন মানে এতিয়া স্কুল ক্ষেত্ৰতটো লাহে লাহে কথাবিলাক মানে কি আৰু ডিজিটেল হৈ যাই আছে আমি যে মানে গৈছিলো নহয় মানে কি চেম্পুল ডেটা কালেক্ট কৰিবৰ কাৰণে বেছিভাগ। মানে গমেন্ট স্কুল বিলাকত বেছিভাগ মানে কি আৰু প্ৰজেক্টৰ টিভি এইবিলাকে দিয়ে মানে তেওঁলোকক বৱস্থা কৰি দিছে আৰু মানে এজুকেচনৰ কাৰণে মানে কিতাপৰ বহুত কম লাহে। লৈছে কি পি দি এফ মানে বুক পায় যায় এই যে এ এপ বোৰত যিলাক এপ গৰমেণটৰ পৰা দিয়া হৈছে দিকচা এবিদ্যা সেইবিলাক এপত মানে বেছিভাগ মই কব পাৰো স্কুলৰ ডিজিটেল হৈছে আৰু বস্তু খিনি মানে পঢ়া খিনি লাহে লাহে। ষ্টুডেন্টছ বোৰে মানে ডিজিটেল পঢ়াৰ ফালে গৈ আছে?
উ সেইটো কিন্তু ভাল একি কাৰণ যোনবোৰ আগতে পঢ়া লিখাৰ যোনটো আছিলে সেইটো অকল কিতাপী আহ মূলতহে আছিলে কিন্তু আজিকালি টো ডিজিটেল হৈ গৈছে বস্তুবোৰ। এতিয়া মানে যোনটো ছাত্ৰ ছাত। সকলৰ কাৰণে বস্তুবোৰ। বহুত সহায় হৈ গৈছে এতিয়া বুজিবলৈও মানে আগতে অলপমান টান আছিলে ইমান কিতাপ পঢ়িবলৈ সকলোৱে ইমান টাইম পোৱা নাছিলে বা ইমান এটা মগ্ন নিদিছিলে সেইবোৰ বস্তুত আজিকালিটো সকলোৱে ডিজিটেল হৈ যোৱাৰ পিছত সকলোবোৰ অলপমান। যোনটো পঢ়াৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়ি গৈছে সেইটো ভাল হৈছে কব গলে আহ আৰু যোনবোৰ পঢ়া শুনা হয় আজিকালি ধৰা ইণ্টাৰনেটৰ ব্যৱহাৰো বহুত হৈ যাই আছে আৰু কিবা এটা বুজি নাপালে ইণ্টাৰনেট আদি ব্যৱহাৰ কৰি তেওঁলোকে? আহ বহুত সহজেই বস্তুবোৰ পাই যায় কিন্তু আগতে কি হৈছিলে আহ শিক্ষক আদি আহে সুধিব লাগিছিলে বা কিতাপ আদি বা ডিক্চনেৰী আদি সেইবোৰ কিন কৰি তেওঁলোকে বস্তুবোৰ বিচাৰি পাইছিলে কিন্তু আজিকালিতো সকলোবোৰ। পাবলৈও বহুত সহায় পূৰ্ণ হৈ গৈছে লগতে জানিবলৈও সহজ হৈ গৈছে আৰু নতুন নতুন বস্তু যোনবোৰ আহি আছে সেইবোৰো বুজিবলৈ বহুত সহজ হৈ পৰিছে এতিয়া আহে মোৰ এটা প্ৰশ্ন আছিলে যে এ ডিজিটেলটো আহি গৈছে? কিন্তু বহুতো আহ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা সুবিধা। সুবিধাজনক হৈ কোনো ছাত্ৰ ছাত্ৰীয়ে এইটো ভালদৰে প্ৰয়োগ নকৰে সেইটো কিয় হৈছে ৰনটো।
মানে মই যিখিনি কাম কৰিছো বা মই যিখিনি বুজিছো, তাৰ পৰা মই কব পাৰো যে মানে বহুত লৰা ছোৱালী খিনিয়ে ছচিয়েল মিডিয়াত লাগি থাকে। মানে যেনেকে আজিকালিটো ৰিলচ এইবিলাক বনাই ন? অ মানে এইবোৰত বেছি লাগি থকাৰ নিচিনা হয়, সিহঁতে মানে যিখিনি আহ মোবাইলত পঢ়াৰ লগত জড়িত যিখিনি বস্তু আছে যিখিনি মানে ৰিচৰ্চ আছে সেইখিনিক ব্যৱহাৰ নকৰে সিহঁতে মানে বাকী বস্তুবিলাক আ এ ইণ্টাটেইনমেণ্ট এনেকুৱা বস্তুবিলাকে মানে ভাল পায়। আৰু মই ভাবো মানে এৱেৰনেচটো কম হৈ গৈছে এইবোৰ বস্তুত। উম মানে ডাঙৰ খিনিয়ে মানে ল'ৰা ছোৱালী খিনিক এৱেৰ কৰিব লাগে আৰু উৎসাহিত কৰিব লাগে যে, সিহঁতে মোবাইল বা ইণ্টাৰনেটটো, এইবিলাক যিবিলাক ডিজিটেল শিক্ষা হয় সেইখিনি পঢ়াত ব্যৱহাৰ কৰক, না কি মানে এইবোৰ যিবোৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম আছে সেইবোৰত ব্যৱহাৰ কৰক।
সেইটো হয়, সেইটোতো সচাকেই যোনবোৰ ডাঙৰ মানুহৰ সিহঁতে অলপমান গাইড দিব লাগে ছাত্ৰ ছাত্ৰী সকলক, বা সৰু হোৱা সকলক কিন্তু আনহাতে আহ মই দেখিছো যে বহুতো ছাত্ৰ ছাত্ৰী বা সৰু হোৱা ল'ৰা ছোৱালী বোৰে আজিকালি চচিয়েল মিডিয়া ব্যৱহাৰ কৰি তেওঁলোকে ফেমাচ হৈ গৈছে। আজিকালি তেওঁলোকে পইচা উপাৰ্জন কৰিব পৰাও হৈ গৈছে। তেওঁলোকে যেতিয়া কথা কয় মোবাইলত বা ছচিয়েল মিডিয়াত, তেওঁলোকে একেটা কথাই কয় যে তেওঁলোকে বহুত চাপোৰ্ট পাইছে ঘৰৰ পৰা তেওঁলোকক বহুত চাপোৰ্ট দিয়া হৈছে। মা দেউতাকেও বহুত হেল্প কৰিছে, সেইকাৰণে তেওঁলোকে ইমান আগুৱাই গৈছে, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি। কিন্তু এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে যোনবোৰে ছচিয়েল মিডিয়া ব্যৱহাৰ নকৰে বা ঘৰৰ পৰা ছচিয়েল মিডিয়া ব্যৱহাৰৰ কাৰণে সিহঁতক মানা কৰে, এতিয়া সিহঁতৰ মনত এটা প্ৰশ্ন আহি পৰে যে কিয় আমি ব্যৱহাৰ কৰা নাছিলো, কিয় আমাৰ মা দেউতাই মানা কৰিছে, কিন্তু আমাৰ লগৰ বোৰে ছচিয়েল মিডিয়া আদি ব্যৱহাৰ কৰি তেওঁলোকে এতিয়া ফেমাচ হৈ গৈছে। এ এইবোৰ প্ৰশ্নও বহুত আহিছে। ত কিয় এইটো কাৰণটো কি হয় মানে, এতিয়া এ এজন পেৰেন্ট হিচাপে কাৰোবাৰ সিহঁতক কেনে ধৰণৰ আহ বস্তুটো মানে কৰিব লাগে বা ছাত্ৰ ছাত্ৰীসকলক কোন ধৰণত চাপৰ্ট কৰিব লাগে সেইটো আপুনি অকমান বুজাই দিয়ক।
উম হয় বাৰু, কিন্তু মানে চচিয়েল মিডিয়া এনেকুৱা নহয় যে ল'ৰা ছোৱালী একেবাৰে ব্যৱহাৰ কৰিব নালাগে। ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে কিন্তু তেওঁলোকৰ বয়স হিচাপত এটা লিমিটত কিছুমান বয়সত কিছুমান বস্তু। জানিব নালাগেও, আৰু জানিব লাগেও তেনেকুৱা ধৰণৰ হয় আৰু। মানে তেওঁলোকৰ বয়স হিচাপত তেওঁলোক যদি স্কুলীয়া ছাত্ৰ ছাত্ৰী হয় স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী তেন্তে তেওঁলোকে আহ তেওঁলোকৰ মা দেউতা বা পেৰেণ্টছ সকলে পঢ়া পাতিটো লগতে গুৰুত্ব দিব লাগে। কিয়নো চচিয়েল মিডিয়াত এতিয়া তেওঁলোকৰ আহ ৰিলচ সমূহ ফেমাচ হৈ আছে বা এতিয়া ভাইৰেল হৈছে কিন্তু অহা কাইলেতো ভাইৰেল নহ'বও পাৰে, বা তেনেকুৱাকে মানে টকা পইচা আহি নাথাকিবও পাৰে, গতিকে সেইখিনি সময়ত যিকোনো ধৰণৰ চাকৰি কৰিবলে কাম আহিব তেওঁৰ পঢ়া শুনা আৰু স্কিলচ সেইকাৰণে মই ভাবো যে স্কিলছ ডেভেলপমেণ্টতহে বেছি গুৰুত্ব দিব লাগে। ছচিয়েল মিডিয়াতকৈও, ছচিয়েল মিডিয়াৰো কিছুমান স্কিল ডেভেলপমেণ্ট আছে যেনেকে আজিকালি যিসকল ছচিয়েল মিডিয়াত খুব পাৰ্গত। তেওঁলোকে ছচিয়েল মিডিয়া মেনেজাৰ হয় বেলেগ বেলেগ কোম্পেনীয়ে তেওঁলোক ছচিয়েল মিডিয়া মেনেজমেন্টৰ কাৰণে তেনেকৈ চাকৰি লয়। গতিকে চচিয়েল মিডিয়া কেৱল নাম ফেম বা কম সময়ৰ পইচা বুলি নহয় এটা স্কিল ডেভেলপমেন্টৰ কাৰণেও ইউজ কৰিব লাগে বুলি মই ভাবো আৰু পেৰেণ্টছসকলে এইটো মানে গাইড কৰিব লাগে আৰু ল'ৰা ছোৱালীখিনিক যাতে তেওঁলোকৰ স্কিলচটো ডেভেলপ হওঁক।
অ এইটো কিন্তু আপুনি বহুত গুৰুত্বপূৰ্ণ কথা কৈছে। কাৰণ ছ'চিয়েল মিডিয়া এটা ভাল দিশো আছে আৰু বেয়া দিশো আছে। যদিও ছাত্ৰ ছাত্ৰীসকলক পেৰেণ্টছ বা মা দেউতাহঁতেই অলপমান সিহঁতক ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব দিব লাগে, আৰু মেইনটো হ'ল যে সিহঁতৰ স্কিলটো বহুত ডেভেলপ কৰিব লাগে। কাৰণ সেইটো আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতো থাকিব সেইটো বহুত দৰকাৰ স্কিলটো লাগে কাৰণ অকল ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছে কিন্তু ছাত্ৰ ছাত্ৰীসকলে সিহঁতে একো নাজানে পঢ়া আদিৰ বিষয়ে। এ সিহঁতে আহ যোনটো জীৱনতো সেইটো বস্তু সিহঁতে দিগদাৰ পাব পাৰে। সেইটো বহুত দৰকাৰ যে স্কিলটো ডেভলপ কৰা। আহ আজিকালি যোনবোৰ ছাত্ৰ ছাত্ৰী সকলে আছে এ যেতিয়া চচিয়েল মিডিয়া আদি ব্যৱহাৰ কৰে বা সিহঁতে যেতিয়া পইচা উপাৰ্জন কৰা আৰম্ভ কৰি দিয়ে আৰু সিহঁতৰ ঘৰতো সকলোৱে মানে ভাল পায় আৰু যে পইচা উপাৰ্জন কৰি আছে মোৰ ল'ৰা বা ছোৱালীহতে এতিয়া সিহঁতৰ মন এটা থাকে যে মোৰ লগৰজনে ইমান পঢ়া শুনা কৰি আছে যদিও মই ইয়াতকে বেছি ইনকাম কৰি আছো। আৰু সি একো কৰিব পৰা নাই, সি অকল পঢ়া শুনা কৰি আছে। সিয়াৰ এটা মানে মনত এটা আহি যায় যে মই ইমান পাৰি আছো কিন্তু সি পাৰা নাই মই পঢ়া শুনা নাজানো তাকো মই ইমান পইচা মানে ইনকাম কৰি আছো। কিন্তু কিন্তু সি ছাত্ৰটো যোনটো লগৰ হয়। তেওঁ ইমান ইনকাম কৰা নাই। তেওঁ পঢ়া শুনা কৰিছে তেওঁ জানে বহুত নলেজ আছে তেওঁ এনেইও ইমান ইনকাম কৰা নাই। এতিয়া যোনটো ছাত্ৰ হয় আহ সিয়াৰ মনতো এটা প্ৰশ্ন আহিব পাৰে যে মই ইমান পঢ়া শুনা কৰিছো কিন্তু পঢ়া মূল্যটো একোৱে নহল। কিন্তু মোৰ লগতে ইমান পঢ়া আ নাজানেও তাকো সি মোতকে বেছি উপাৰ্জন কৰি আছে তেতিয়া সেই বস্তুটো যেতিয়া আহিব সি ছাত্ৰ ছাত্ৰীৰ মনত যোনে চচিয়েল মিডিয়া আদি ব্যৱহাৰ নকৰে। মানে কেনেধৰণৰ আহ এটা পৰিস্থিতি হ'ব তেওঁ যে মনটো বেয়া হ'ব পাৰে বা ডিপ্ৰেশচনত আদি যাবও পাৰে। মানে এইটো কথাৰ মই ব্যাখ্যা কৰি কম।
উম মানে তেওঁলোকৰ আচলতে এইটোত পেৰেণ্টছৰ ৰোল বুলি ক'ব লাগিব। কাৰণ কিয় পইচা কামাই আছে সেইটো জৰুৰী নহয় আচলতে পইচটোৱে লং টাৰ্মৰ জ্ঞানখিনিত দিব নোৱাৰে। স্কুল কেৱল পইচা কামাবৰ কাৰণে যোৱা নহয় ডাঙৰ হৈ কিনে জ্ঞানৰ কাৰণে যোৱা হয়, বেলেগ বেলেগ ফিল্ডৰ বেলেগ বেলেগ ধৰণৰ তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে স্কুল গলে। আৰু স্কুলতো এটা প্ৰাইমেৰী মানে প্ৰাইমেৰী যাবই লাগিব আৰু স্কুলতো ল'ৰা ছোৱালী সকলে। স্কুল নোযোৱাকে পইচা কামাই কৰিলেও তেওঁলোকৰ মানে পিছত যিখিনি তেওঁলোকক কেতিয়াবা না কেতিয়াবা লগা হৈয়ে যাব সেই জ্ঞান খিনি গতিকে মই ভাবো যে কেৱল মানে ইনকাম কৰাটোৱে মানে স্কুলৰ দায়িত্ব নহয় স্কুল যোৱাৰ মানে দায়িত্ব নহয় বুলি মই ভাবো। স্কুলতো যাবই লাগিব সকলোৱে স্কুল গলেহে ভালদৰে তেওঁলোকে জীৱনত চলিব পাৰিব।
হয় সেইটো হয় কিন্তু, কাৰণ পঢ়া শুনাটো বহুত দৰকাৰী জীৱনত আগবাঢ়ি যাবৰ কাৰণে। এতিয়া আপোনাৰ তাত বহুত পইচা থাকিব পাৰে কিন্তু পঢ়া শুনা নাথাকিলে বস্তুতটো হল যে পিছত বহুতো কাম আহি পৰিব যে য'ত পঢ়া শুনা দৰকাৰ পৰিব বা বহুত বস্তু তো মানে এ নলেজৰ দৰকাৰ পৰিব তেতিয়া তেওঁলোকে একো কৰিব নোৱাৰিব। তেওঁলোকৰ তাত পইচা আছে যদিও এটা যোনটো বেচিক নলেজ থাকিব মানুহৰ সেইটো নাথাকিব। তেতিয়া মানে বস্তুটো কি হ'ব যে সেই মানুহজনে নোৱাৰিব। সেই কাৰণে পঢ়া মানো দৰকাৰ পৰিব। সেইকাৰণে পঢ়া শুনাটো বহুত দৰকাৰী এতিয়া ছাত্ৰ ছাত্ৰীসকলে যোনে পঢ়া শুনা কৰি আছে বা আগবাঢ়ি গৈ আছে তেওঁলোকে ভাবিব পাৰে যে বেলেগে বহুত পইচা ইনকাম কৰি আছে বা বহুতো খিনি পইচা আহৰণ কৰি আছে। যদিও কিন্তু পঢ়া শুনাটো দৰকাৰী পঢ়া শুনাটো এটা বহুত দৰকাৰী হয় জীৱনৰ কাৰণে। কাৰণ জীৱনত পঢ়া শুনা নহলে একোৱেই নহয় আজিকালি। পঢ়া শুনা কৰিও বহুতো পইচা উপাৰ্জন কৰিব পাৰি। হয় নে পঢ়া শুনা নহলে এনেকুৱা এনেকুৱা নহয় যে পঢ়া শুনা নহ'লেও উপাৰ্জন কৰিব নোৱাৰে, কিন্তু পঢ়া শুনা কৰি আৰু বহুতো পইচা উপাৰ্জন কৰি সেইটো এটা হ'ল যে এটা মানুহৰ জ্ঞানটো যোনটো ডেভেলপ কৰে বা স্কিলটো বহুত ডেভেলপ কৰে সেয়ে সেইটো বহুত দৰকাৰী। এইখিনি কথাই ভাল লাগিল আপোনাৰ লগত কথা পাতি তে অ বহুখিনি কথা আমি জানিব পাৰিলোঁ। এ আপুনি কিব ক'ব বিচাৰে? ৰিছে নেকি?
মই সেইখিনিয়ে ক'ব বিচাৰিম আৰু যে মানে ল'ৰা ছোৱালী খিনি অকল চচিয়েল মিডিয়াতে নাথাকে যেন বেলেগ বেলেগ ধৰণৰ বস্তু এতিয়া যেনেকে গ গণিত আহি গৈছে এতিয়া অনলাইনৰ থ্ৰু দি বহুত বহুত ফৰ্মুলা বিলাক ইমান ধুনীয়াকে ভিডিঅ' থ যদি বুজায় দিয়ে তেনেকে মানে কেৱল চচিয়েল মিডিয়াত নাথাকি মানে বস্তুবোৰ এক্সপ্লৰ কৰিব লাগে আপোনালোকৰ যিখিনি লৰা ছোৱালী আছে ল'ৰা ছোৱালীখিনি তাত অপেন চোৰ্চ বুলি ক'ব পাৰো মানে। অপেন চোৰ্চ আছে তেওঁলোকৰ লগত যে তেওঁলোকে বহুত বস্তু শিকিব পাৰে গতিকে এতিয়া। শিকিব পৰা সময়ত তেওঁলোকে? মানে শিকিব লাগে আৰু।
ঠিকে কৈছে ঠিক আছে ভাল লাগিলে আপোনাৰ লগত কথা পাতি।
উম উম ভাল লাগিল ধন্যবাদ?